হেল্ল'
হেল্ল'।
অ' পেহী।
অ', এহ‌ এত হে মাতটো শুনিছো দিয়া।
অ', এ, কিবা ইন্টাৰনেটৰ অসুবিধা হৈ আছে নেকি আজি ফোন বিলাক যোৱাই নাই দেখোন!
এ, আজি অলপ দিনৰ পৰা এনেও কি হৈছে, মোৰ জিঅ' যে, জিঅ'টো অলপ প্ৰব্লেম দেখা পাইছো দেখোন। আগতে নাই বাৰু।
অ', নেট টো অকমান অসুবিধা কৰি থাকে আকৌ। ভিডিঅ' চিডিঅ' বোৰো চাব নোৱাৰে।
খুব বতৰ বেয়া মানে। বতৰ বেয়া হলে, উম, হয় নেটৱৰ্কৰ প্ৰব্লেম হয়। তুমি কি কৰিছা?
এ, মই ভাতকিটা খা খাই এনেই অলমান বাগৰি আছোঁ। বতৰটো বিশেষ ভাল নহয় যা বোলো বাহিৰতো নবহিলো, এলেহুৱা হৈ গৈছো আৰু আহি
হয় দিয়া, নাই নাই আজি ৰাত তিপুৱা ইমান, মানে ৰাতিপুৱা নহয় ৰাতিৰ পৰা, গোটেই ৰাতি মানে কি কম আও, একে ধাৰ নিচ পৰে বুলি কয় যে বৰষুণটো তেনেকে পৰি আছে। তাৰ পা পৰি ৰাতিপুৱা তিয়ালৈকে। পৰি আছে আমাৰ এইফালে।
এই, সাত লাগা কাৰণে পৰি আছে চাগে বৰষুণ।
হ'ব এইটো, আষাৰ মাহটো বাৰিষা হয় বৰষুণ হয়ে বাৰু তাতে সাত, ন, এইয়া
সেইবাবেই চাগে দি আছে। উম, অ', মা মা আছে, পাপা ঘৰতে আছে আজি উম, আছে টিভি চাই আছে, উম।
চামো নোলাই ন।
অ', হয় দিয়ক। আমাৰ মানে অকমান কাম বন ওলায়, গৰু আছে যে মানে।
গৰু আছে ন তোমালোকৰ?
আকৌ মানে, কাম কৰা ল'ৰাটোৱে মানে দানা চানা সিজোৱা আকৌ নাচালেও হয় নহয় সিহঁতি অকমান কাম, খেলি মেলি কৰে। সেইকাৰণে আকৌ ঔষধ
হেৰি গাই নে এইটো কি কয় জাৰ্চি গাই?
অ, জাৰ্চিয়ে আছে দুজনী, তিনিজনীয়ে আছে মানে, এজনী সৰু আৰু, গাভিনী পৰিছে এইবাৰ।
উম, উম, উম।
আকৌ হাহ পাৰ বোৰো আছে মানে অহ' এয়া উম, হেৰিত দিয়ে এই পৰবি যে পূৰবী ফেক তিতে দি দিয়ে।
আজিকালি ভাল হৈছে আমাৰ গাৱে - গাৱে কিছুমান গাৱে গাৱেতো সেইবিলাক এতিয়া হেৰি বহাই দিছে ন।
অহ ' হয়।
সোমাই পইচাটো।
অহ ' সেইটো হলে ভালেই মানে।
ভালে - ভালে মোৰ বাইদেউ এজনী আছে তাই আছিলে কেইবাজীও আছে।
উম - উম।
তাতে সেই গাখীৰখিনি দিয়ে তাৰপৰা একাউণ্টত পইচা সোমায়। আহ বেছি ওচৰতে হয়। এই যে গাখীৰ নি আহি গাড়ী আহে এনেকুৱা ভাল হৈছে কিন্তু আৰু মানুহখিনিও কৰ্মমুখী হৈছে ন। তাৰ পৰা এটা ইনকাম।
উম - উম। গাখীৰৰ মানে ফেট টো হিচাপত মানে
আশী টকা নব্বৈ টকালৈকে উঠি। হেনো কেতিয়াবা।
অহ ' হয় এইটোৱে উম - উম। সেইটো কাৰণে ভালে আছে আমাৰতো মানে সেয়া হাহ পাৰসবাও আছে আৰু আকৌ কুকুৰো তিনটা আছে মানে এপোকৰ লাগি স গতি আমাৰ মানে সময়খিনি এ দিনতটো মান তেনেকে গৈছে।
সাহু পঢ়িছে ন।
অহ 'হাহু আছে। তাৰ পাছতে আকৌ পাৰহো আছে।
ভালে কৰিছে।
অহ ' সেইবাবে আৰু এতিয়াতো মানে। অহ ',
পাৰ বেচ নে - নে কি?
বেছি মাজে - মাজে পোৱালিও হয়। অহ 'বেছিও থাকে। তিনিযোৰ মানে এনেকৈ ডাঙৰ ৰাখি থৈছে সিহঁতক পোৱালী ছোৱালী হ'লে তেতিয়া মানে বেচিবই লাগিব কাৰণ আকৌ ৰাখাটো অসুবি
দিগদাৰ বেছি হ'লে ন আৰু লে তেৰাও কৰে নহয়।
অ' মানে বাহিৰত তেনেকে সিহঁতক ঘৰ বনাই- বনাই দিয়া গৈছে মানে। ৰাতি হ'লে সোমাই তাৰপিছত আকৌ দৰ্জাটো আমি মাৰি দিওঁ মানে নিজে। অঁ, না পায় মানে এনে যদি মানে এ ওপৰত কিছুমানে মানে চাট খনত তেনেকে দি দিয়ে ন চাজা ওপৰত দি দিয়ে। তেতিয়া অকমান মানে অসুবিধা হয়, তেতিয়া বাহিৰা মানে জীৱ জন্তু অকণমান খাবলে বিচাৰ
উম।
অ' মানে দৰজা চিষ্টেম কৰি দিয়ে যে সেইটো কাৰণে মানে সিহঁতৰ
অ' ঠিকে আছে নহ'লে, তোমালোকে ঘৰত খোৱা নে নোখোৱা ঘৰত পোহা পাৰ
অ' আমাৰ মই মানে এনে পাৰ মাংস ইমান ভাল নাপাও। ভণ্টিয়ে খাই আকৌ ভাল পায়, তাই মানে খায় মই পাৰ না, অঁ। মই মানে বিশেষ নাখাওঁ মই এনে হাঁহ চাহ খাও। এ এতিয়াতো বাৰু হাঁহ খোৱা ছিজন নহয়ে। এতিয়া একে আঘোন পুহ মাহত তাৰ মানে তেতিয়া হাঁহ খাব বৰ ভাল লাগে নহয়। তেতিয়া মানে ঘৰত আৰু এটা-এটা মাৰি- মাৰি খাই থাকো। উম।
মোৰ ঢেৰ বাছ খোঁৱাত।
অঁ।
মাছো মই জিতি মাছ নাখাও।
অ' মই ইমান বিশ শেষ মাছ ভাল নাপাওঁ কিন্তু দেই। মাংসটো খাও আৰু। আকৌ এতিয়া পথাৰৰ ছিজন আকৌ এতিয়া মাটি ৰোৱা মানুহো কাম কৰি আছে।
অ' সিহঁতক ভাতো খুৱাব লাগে ন।
তেওঁক আকৌ ভাত দি পথাব লাগে। পথাৰত, মানে কেতিয়াবা মানে অ', মাৰ‌ অকণমান কষ্ট হয় বাৰু
বহুত বহুত বনাব লাগে ন?
উম, বিশ পঁচিশটা মানুহ মানে হৈ যায় ন? বনাই পেলাই দি পঠাই আৰু। উম আজি ভাত মানে হেৰি, মিছামাছৰ এনেকে জোল বনাইছিলে তাছত এনেকৈ আকৌ কণী দম বনালে, এনেকে ভাজি চাজি থাক কেই বাৰু, কি মানে মই আকৌ বেলেগ খাব মন নগ'ল। এই দালিত মানে ঔটেঙা দিছিলে, সেয়ে মই তাকে খালো
টেঙা টো কৰি দেখোন
নহয় অকমান ডাঙৰ। ক'ৰ পা বা পালে
অ', টেঙা হয়তো, খুব টেঙা হ'ব ন?
অ, হয়, অকমান টেঙা হৈছে। তথাপিও আকৌ মই নেমু চেপিহে লৈছো। মোৰ মানে নেমুটো লাগিবই, অ, নেমু মানে লাগিবই মোক।
ফাগুনমহীয়া নেকি অলপ চেণ্টটো বৰ ধুনীয়া হৈ যায় তেতিয়া তেতিয়া দালিত দি খাই বৰ ধুনীয়া লাগে কিন্তু।
অ', তেতিয়া মানে বহুত টেঙা হৈ বুঢ়া হৈ
নহয়, টেঙাটো কম হয়, পুৰঠ হলে টেঙাটো কমি যায়। কমে চেণ্টটো ধুনীয়া হয়, বহুত ধুনীয়া গুণ মই এনে টেঙা তৰকাৰী বেয়া পাওঁ সচৰাচৰ কিন্তু সেইদাইলত যদি তেনেকে সেইটো চিজনতহে মানে ঔটেঙা দি, পেলাই টোৰ কাৰণে ভাল পাওঁ।
উম, উম।
চবৰে বেলেগ, বেলেগ জিভাৰ জুতি বিলা
অ', মই মানে ইমান মচলাটো মানে মই ইমান নাখাওঁ, মই মাছ, মাংস হ'লেও মানে মই প্ৰায়ভাগ গাজ টেঙা সতি মানে বইল কৰিয়ে খাওঁ। মোৰ বইল বস্তুটোৰ প্ৰতি মানে বেছি মই মছলা খালে মানে মই
মই জীয়া মাছ নহওক বা হেৰি নহক মোৰ মছলা বন দিলেহে মোৰ ভাত
অ মানে জিৰা মাছ বাৰু মছলা দি খাই মই মানে বেছি ভা এই ক্ৰচ মাছটো যদি মানে বইল কৰি এনেকে খালে ভাল লাগে বনাই বিলাহী চিলাহী পুৰি অ আৰু মা মানে মই মাংস মাংস চাংস বোৰ লোকেল চিকেন হওক এনেকুৱা চব মানে বইল কৰি খাই বেছি ভাল পাওঁ মছলাটো মানে কম খাওঁ
উ মই আকৌ মাছ মাংসটো বয় লাগে আমাৰ মানুহজনে ইংলিছ মাছ ভাল পায় যে
অ অ মোৰ পাপাই ভাল পায় আমাৰ ভন্টিয়ে খায় খুব মছলা খায়
অ মই বিৰাট ভাল পাওঁ মই মানে এ মাছ বনালে মছলা দি বনালে ভাল পাওঁ বা বা চব বস্তুৱে
হয় হয়
টৌ মই বেয়া পাওঁ মানে মই আগৰ পৰা ঘৰাৰ পৰা কিন্তু বেছি মছলা খোৱাাতটো ভাল অহয় বাৰু
উম
উ
তাকে
চবৰে কি কবা আৰু
হয় দিয়ক সেয়াই আৰু
মই সেই কণীকে বনালো আজি অ ডাৱৰীয়া বতৰ দম খালো হে ভাত কেৰেলা ভাজিলো আচাৰ আছিল আকৌ তিতা কেৰেলা ভাজি দিও মানুহজনক মানে তিতা কেৰেলা খায়েই চুগাৰ থকা মানুহ যে
অ মই আকৌ ভাত কেৰেলা খাই ভাল নাপাওঁ মই তিতাকে কেৰেলাাহে খাই ভাল পাওঁ
অ মই তিতাটো ইমান ভাল নেপাওঁ
মোৰ মানে যিবিলাক বস্তু মানে অসাধাৰণ বস্তুৱে খাওঁ
হে-হে-হে, কিন্তু তিতা কেৰেলাটো খোৱা ভাল জানানে
অ'।
টো আৰু তোমাৰ হেৰি হাই প্ৰেচাৰটো বা হাই প্ৰেছাৰটো যদি নাথাকে
অ আৰু ডায়েবেটিছৰ কাৰণেও ভাল বুলি শুনিছো চুগাৰটোৰ কাৰণে উম
তাই আমাৰ মানুহজনে
বেমাৰ বুলি বেমাৰৰ কথা মানে হ'লেও বোলো নাখাওঁ কিন্তু মানে মই ভাল পাওঁ যেতিয়া মই খামেই মানে বেমাৰ কথা বেলেগ তেনেকুৱা
এনেই আকৌ বহুত মানে মানুহে তিতা কেৰেলাটো ভাল নাপায় নোৱাৰাতহে খায়
অ হয় ব
আৰু এটা তিতা এইটো বাহাকা তিতা উম অ ফ্ৰাই কৰি মই আজি ফ্ৰাই কৰিয়ে দিছো এই অকমান ডাঙৰ টোৰযে চকল চকল কৰি আমাৰ মানুহ ফ্ৰাই জাতীয় বস্তুবোৰ খুব ভাল পায় মই আনকি ছো এনেই কাটিবলৈ আজি ফ্ৰাই কৰি দিছোঁ মানে।
উম, উম, উম, হয় দিয়ক, আৰু তিতা যে তিতা। খাই ভাল নাপাওঁ মইও ভাল পাওঁ মানে এই যে ফুল তিতা, শেৱালি তি তেনেকে যে, খুন্দু চাউলো খুতি খাই, অ, উম, খাই আকৌ খুব ভাল লাগে।
খাম আৰু বনাই।
অ', এইয়া চাউল দি পেলাই যে এনেকে বনায়। মইতো এক বাটি খাই দিওঁ।
আমাৰ এওক মাটিমাহ দি বনাই দিব লাগে ইমান ভাল পাই, তিতাফুল।
অ', হয় ভাল লাগে আকৌ খাই।
তিতা দালি বনালে তেওঁলে অকণ তিতা হলি এক্সট্ৰাকে বনাই দিওঁ।
উম হয় হয় মানে দুইজন মানে পৃথক পৃথক আৰু ইজনৰ সোৱাদ
অ এ এনেই মা মছলা জাতীয় তৰকাৰী বিলাক ভালেই পায় গ্ৰেবোৰ তেনেকে ভাল পায়। সেইটো কিন্তু এই তিতাটো মোৰ মানে কিয় নাজানো বেয়া পাওঁ মই আগৰ পৰাই নাখাওঁ।
উম হয় দিয়ক। সে অপচন্দ অপচন্দ চবোৰে থাকে। হয় নহ'লেনো অ ইমান বিষ বিষ নহ'লেনো কিয়নো উদ্ভাৱন হব ন চবৰে যদি।
সেইটোৱে সেইটোৱে আৰু কয় নহয় সকলোৰে যদি একে হয় ম মানে একে মাকৰ সন্তান তুমি চাবা কোনোবাতো নেচাৰটো অকনমান বেলেগ
অ বেলেগ বেলেগ
সেইকাৰণেতো কয় আগতে সেইটো খব ওলাইছিলো আমাৰ মাহঁতে কয় পাঁচটা আঙুলি জানো সমান একেখন হাততে।
উম হয় দিয়ক।
হে হে কি কবা আৰু উমহ
একো নাই অ বাৰু ঠিকে আছে আ আপুনি নহ'লে অকণমান ৰেষ্ট কৰক মও অকণমান ৰেষ্ট কৰোঁ অঁ ঠিক আছে দিয়ক।